শুনিছানে?
শুনিছো শুনিছো।
হয়। ভালে আছা?
উম আছো।
অ, কি কৰি আছা?
এতিয়া শুনিছানে? অ আছো এনেই আছো।
হয় মানে আজি ভাবিছিলো প্ৰদূষণৰ বিষয়ে মই কথা পাতো নে কি কোৱা?
হয়, মানে যিহেতু আজিকালি মানে আমাৰ চাউল হয় ঠিকেই শুনিছা নে?
অ, মানে যিহেতু আজিকালি আমাৰ চৌফালে মানে মানে চাৰিওফালে মানে আজিকালি প্ৰদূষণ বৃদ্ধিছি মানে সেয়েহে, আজিকালি মানে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।
হয়, হয় চাৰিওফালে প্ৰদূষণ আছে আৰু প্ৰদূষণ বুলি ক'ব গলে মানে এতিয়া শগ্ৰ প্ৰদূ্ষণ মাটি প্ৰদূৰ্ষণ বায়ু প্ৰদূৰ্ষণ জলসম্পদ মানে জল প্ৰদূষণ,
হয়, ঠিকেই কৈছা। মানে আজিকালি এই যান বাহনৰ পৰা ওলোৱা ধোৱা বা ক কাৰখানাৰ পৰা ওলোৱা ধোৱা, কয়লা আৰু মানে এই পেট্ৰল ডিজেল জ্বলোৱা, আৰু আজিকালি দেখা যায় যে মানুহে প্লাষ্টিক জ্বলাই দিয়ে ইয়াৰ ফলতো মানে বহুতে মানে বায়ু প্ৰদূষণ ষন হয়। যদি আমাৰ বায়ুত মানে আমাৰ যিটোম অক্সিজেন আমি যদি সেইটোত মানে যিটো আমি বায়ুত পাওঁ, সেইটোত যদি আমাৰ দূষিত হৈ যায় তেন্তে মানে আমি উশাহ ল'ম কেনেকৈ বা আমি জীয়াই কেনেকৈ থাকিম?
হয়, হয়, ঠিকে কৈছে তুমি আৰু বিশেষকে তোমাৰ কল কাৰখানাৰ পৰা কৰি আছে ফলস্বৰূপে, মানে আমাৰ মানুহৰ
হয়, মানে ইয়াৰ ফলত মানে আমাৰ বহুখিনি স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পৰে। যেনে বায়ু প্ৰদূষণৰ ফলত হাঁপানী, হৃদ ৰোগ বা আমাৰ শ্বাস প্ৰক্ৰিয়া মানে শ্বাস প্ৰশ্বাসৰ লগত যি জড়িত ৰোগ আহ এলাৰ্জি, হৃদৰোগ আৰু মানে ফুচ-পুচাৰ বিভিন্ন সমস্যা হ'ব পাৰে মানে উম, আমাৰ যদি যিটো আমাৰ প্ৰধান বায়ু বা অক্সিজেন সেইটোৱে যদি আমাৰ দূষিত থাকে তেতিয়া মানে আমাৰ স্বাস্থ্যই হ'ওক বা মানসিক আহ মানে মানসিক স্বাস্থ্য হওক, শাৰীৰিক স্বাস্থ্যই হওক দুয়টাৰ ওপৰতে যথেষ্টখিনি প্ৰভাৱ পৰে।
অ' তুমি ঠিকে কৈছা, তাৰ উপৰিও মই ভাবো যে
হয়, ঠিকেই কৈছা আৰু মানে আজিকালি বায়ু প্ৰদূষণৰ লগতে আহ, পানী প্ৰদূষণৰ অ, সমস্যাটো বৃদ্ধি পাইছে। যেনে- উদ্যোগৰ মানে আৱৰ্জনা, ঘৰুৱা নৰা নৰ্দমাৰ পানী, প্লাষ্টিক, কৃষি ক্ষেত্ৰত বহুত ৰাসায়নিক সাৰ আৰু মানে কীটনাশক আৰু কীটনাশক নদী, পুখুৰী আৰু মানে অনন্য জলাশয়ত পৰিলে পানী প্ৰদূষিত হয়, মানে উম, আমাৰ এই প্লাষ্টিক বা অনন্যো যিবোৰ আৱৰ্জনা আছে মানে আমাক ক'বলৈ গ'লে ঘৰুৱা আৱৰ্জনাই। আমি মানে অ'ত-ত'ত পেলাই দিওঁ বা উম মানে ন-নদী বা আমাৰ নৰম নদীমত পেলাই দিওঁ যাৰ ফলত মানে আমাৰ যিবোৰ পানী আছে এইখিনি দূষিত হৈ যায় আহ যদি তোমাৰ খোৱা পানী দূষিত হৈ যায় তেন্তে মানে আমি উম কেনেকৈ যাম মানে কবলৈ গ'লে পানীয়েে প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। সেই পানীটোপে যদি বিশুদ্ধ নহয় তেন্তে মানে আমাৰ আমি কি খাম বা কি খাই জীয়াই থাকিম, আৰু অকল আমাৰ মানুহৰে নহয় তাত যিবোৰ অ', জলজ সম্পদ থাকে, যেনে-মাছ, কাছ বা অনন্য ধৰণৰ যিবোৰ জলজ সম্পদ থাকে সেইবোৰো আজিকালি মানে, উম, মৃত্যুৰ অৱস্থা আহি গৈছে, বা বিলুপ্ত হৈ গৈছে বিভিন্ন ধৰণৰ প্ৰযুক্তি, অ', চৰি প্ৰজাতি কাৰণ মানে এইবোৰ এইবোৰ নিজৰ বাসস্থানতে যদি, অ', বিশুদ্ধ লাভ নাপায় তেন্তে মানে তেওঁলোকে ক'ত থাকিব বা কি খাই জীয়াই থাকিব।
শুনিছানে?
তুমি শুনিছা? হেল্ল'।
হয়, হয়, মই শুনিছোঁ।
হয় ধ কাপোৰ আমি কেনেকে আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰিম তাৰ ওপৰত ধ্যান দিব লাগিব।
হয়। ঠিকেই কৈছা, আৰু মানে আজিকালি মাটি প্ৰদূষণটো বহুখিনিয়ে বৃদ্ধি পাইছে যেনে অতিমাত্ৰ ৰাসায়নিক সাৰ, কীটনাশক আৰু মানে আজিকালি এই কৃষকসকলে যেন, উম মাটিবোৰ সাৰুৱা কৰিবলৈ, বা যিটো ফচল আছে সেইটো বেছিকৈ বৃদ্ধি কৰিবলৈ নাশক দৰৱ, বা ৰাসায়নিক সাৰ এইবোৰ ব্যৱহাৰ কৰি তেওঁলোকে ভাবে যে, আমাৰ ফচলটো বহুত ভাল হৈছে বা আমি বহুত যথেষ্টখিনি লাভবান হৈছোঁ কিন্তু তেওঁলোকে এতিয়াৰ কথাটোহে ভাবি আছিল, কিন্তু তেওঁলোকে ভৱিষ্যতে যে বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লাগিব, হ'বলগীয়া হ'ব, সেইটো তেওঁলোকে গমেই পোৱা নাই। বা ভাবিবই পাৰ নাই চাগে, কাৰণ এইবোৰ ব্যৱহাৰৰ ফলত মানে আমাৰ যিটো মাটিৰ গুণাগুণ আছে, সেইটো মানে আজিকালি লাহে লাহে খৰ হবলৈ ধৰিছে, ক্ষতিগ্ৰস্ত হবলৈ ধৰিছে। তাৰ ফলত ভৱিষ্যতে আমি, উম, বা কৃষকসকলে নিশ্চয় কোনোবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব, বা আৰু মানে আজিকালি এই যিবোৰ প্লাষ্টিক আছে সেইবোৰো মাটিত, মাটিত দি দিয়াৰ ফলত মানে আমাৰ, অ' ম, মাটিত গেলি-পচি নাযায়, বা প্লাষ্টিকটো মানে অ', গেলি পচি নাযায়, যাৰ ফল মানে আমাৰ মাটিৰ গুণাগুণটো নষ্ট হৈ যায়।
তাৰ লগতে বিভিন্ন তোমাৰ ৰাসায়নিক দ্ৰব্যৰ ফলত আমাৰ জলপ জলপ্ৰদূষণো হৈ আছে, যি ৰাসায়নিক দ্ৰব্য খেতি পথাৰত ব্যৱহাৰ কৰা হয় সেই হয়। মাছ হওঁক বা কাচ হওঁক তেওঁবোৰৰ ক্ষতি সাধন হয়।
হয়, ঠিকে কৈছা। আৰু মানে মাটি প্ৰদূষণ, শব্দ প্ৰদূষণতটো বৃদ্ধি পাইছে, যেনে যান বাহনৰ হৰ আজিকালি যদি আমি অলপমান ক'ৰবালে বাহিৰলৈ ওলাই যাওঁ, তেন্তে মানে আমি এ দেখিবলৈ পাওঁ যে চৌদিশ মানে, চাৰিওফালে অকল যান বাহনৰ হৰন শুনা পাই আছোঁ, মানে কিছুমান যান বাহন অনাহকতে অ', হৰ্ণবোৰ বজাই কিনে মানুহক মানে, অ', অশান্তি দি ভাল পায়। বা আজিকালি এই যিবোৰ বিয়া আছে সেইবোৰত মই ইমান জোৰ কৰি গান বজাই বা লাউড স্পীকাৰ ব্যৱহাৰ কৰে যাৰ ফলত মানে, উম, চৰাই চিৰিকটি হওঁক বা অনন্য মানুহে হওঁক তেওঁলোকৰ মানে বহুখিনি অশান্তি বা উম, মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু আজিকালি এই যে ৰাতিলৈকে মানে উম, পাৰ্টি কৰে, তাৰফলতো মানে, উম তেওঁলোকে যে ডাঙৰ ডাঙৰ, অ', শব্দত যে গানবোৰ লগাই থৈ দিয়ে তাৰপিছ মানে ওচৰ চুবুৰিয়ালোক সকলৰ মানে যথেষ্টখিনি সমস্যা হয় বা কোনোবা যদি বয়সস্থ বা সৰু ল'ৰা ছোৱালী আছে তেওঁওলোকৰ অ' মানে মানসিক চাপতত মানে মানসিক চাপ বৃদ্ধি হয় বা মানসিক মানে মানসিক সাস্থ প্ৰভাৱ পৰে আৰু যদি আমাৰ কোনোবা ছাত্ৰ ছাত্ৰী আছে
হয়।
প্ৰভাৱ প বা তেওঁলোকে মানে শান্তিপূৰ্ণ ভাৱে পঢ়িব নোৱাৰে।
হয়' ঠিকে কৈছা তাৰ উপৰি তোমাৰ গতিকে
হয়। আৰু মানে
আৰু
প্লাষ্টিক প্ৰদূষণতটো বহুতেই চিন্তাৰ বিষয় হৈ পৰিছে। কাৰণ মানে প্লাষ্টিক সহজে মানে নষ্ট নহয়। মই যেনেকৈ কলোৱে পানীত পেৰৱোৱা বা এই মাটিত উম পুতি দিয়াৰ ফলত মানে মাটিৰ গুণাগুণ নষ্ট হয় বা পানী খিনি নষ্ট হয় মানে ই মাটি, নদী আৰু সাগৰত জমা হয় পৰিৱেশ দূষিত কৰে বা আৰু মানে বহু আমিহে এতিয়া বিচাৰ কৰিব পাৰো যে কি কি বস্তু খালে আমাৰ কাৰণে ভাল হ'ব বা আমি কি বস্তু খাব নালাগে। কিন্তু এনেকুৱা বহুতো জীৱ জন্তু আছে, যে তেওঁলোকে যি পায় সেয়ে খাই দিয়ে বা তেওঁলোকে তেওঁলোকৰ ইমান চিন্তা শক্তি নাই বা তেওঁলোকে বুজিও নাপায়। আউম তেওঁলোকে মানে এই প্লাষ্টিকবোৰ খাই দিয়ে যাৰ ফলত তেওঁলোকে মানে মৃত্যুমুখত পৰিবলগীয়া হয়। সেয়েহে মানে উম মানুহে এই প্লাষ্টিকৰ ক্ষেত্ৰত বহুখিনি সজাগতা মানে ল'ব লাগে।
হয়, হয় তুমি ঠিকে কৈছা প্লাষ্টিকৰ ক্ষেত্ৰত মানে বিশেষকে মই ভাবো যে পুনৰ ব্যৱহাৰৰ ওপৰত যে গুৰুত্ব দিব লাগে আৰু লগতে আমাৰ যি প্লাষ্টিকৰ আৱৰ্জ আছে আমি নিৰ্দিষ্ট ঠাইত পুতি থব লাগে আৰু লগতে অ' বিভিন্ন প্লাষ্টিকৰ যি ব্যৱহাৰ কৰো আমি সেই এইটো মানে দিনক দিনে কমাই আহিলেই ভাল হ'ব বুলি মই ভাবো।
হয়, ঠিকে কৈছে মানে আমি এই উম প্লাষ্টিকৰ পলিঠিনৰ পৰিৱৰ্তে কাপোৰৰ মোনা বা জোতৰ মোনা ব্যৱহাৰ কৰিব লাগে। ত বিভিন্ন ধৰণৰ সজুলি প্লাষ্টিকৰ ঠাইত মানে অন্য অ' অন্য সঁজুলি ব্যৱহাৰ কৰিব লাগে, অন্য অন্য মেটেৰিয়েল
হয়, হয় তুমি ঠিকে কৈছা আৰু লগতে মই ভাবোঁ যে আহ তোমাৰ আমাৰ যি মানৱ সমাজৰ দায়িত্ব সেই দায়িত্ব খিনি মানে কেৱল যে গছ গছনি ৰোৱা বা জাবৰ মানে নিৰ্দিষ্ট স্থানতে পেলোৱা সেইখিনিতো সমাপ্ত নহয়। এটা মানৱ সমাজে কৰিবলগীয়া তোমাৰ কেইবাটাও কাম আছে যেনেকে প নৰ মানে মূলত কাৰণ হৈছে আমাৰ মানুহৰ গতিকে আমি যিমান পাৰোঁ বস্তুবোৰো কম ব্যৱহাৰ কৰিব লাগে। মাটিৰ পৰা যিখিনি খনিজ পদাৰ্থ ওলোৱা হয় বা তৰল দ্ৰব্য ওলোৱা হয়। তাৰ ফলতো আমাৰ যি ক্ষতি প্ৰদূষণ হৈ আছে আমাৰ পৰিৱেশৰ মানে ক্ষতিসাধন হৈ আছে সেই ক্ষতিসাধনবোৰো কৰিব আমি তাৰ ওপৰত কাম কৰিব লাগে, লগতে আমাৰ বিভিন্ন ধৰণৰ যি আমাৰ সামাজিক মাধ্যম আছে, সামাজিক মাধ্যমৰ যোগেদিও আমি সজতা সৃষ্টি কৰিব লাগে।
হয় ঠিকেই কৈছে, মানে আমি আৱৰ্জনা যতে ততে পেলাব নালাগে বা গছ পুলি বেছিকৈ লব লাগে বা গছ কতো নিখেক নিষেধ কৰি লাগে আমি যদি গছ পুলি ৰুব নোৱাৰিম তেনেহলে অনাহত গছ পুৰি মানে কাটিব নালাগে আৰু অকল গছ পুলি ৰুলেই নহয় আমি তেওঁওলোকৰ মানে অ' সঠিকভাৱে যত্ন ল'ব লাগিব।
হয় হয় ঠিকে কৈছা তুমি গছপুলিৰ ৰৱাটোয়েই আমাৰ আটইতকৈ ডাঙৰ মানে কাম মই ভাবো প্ৰত্যেকজনে নিজৰ জন্মদিনত আৰু লগতে প্ৰত্যেক মাহে এটা গছ পুলি এটাকৈ ৰ'ব লাগে আৰু সেই গছ পুলি মানে ভালকে যত্ন ল'ব লাগে।
হয় ঠিকেই কৈছা। আৰু মানে উম আমি যদি এনেকে সজাগতা বৃদ্ধি কৰো তেন্তে মানে আমাৰ যিটো পৰিৱেশ প্ৰদূষণ আছে সেইটো লাহে লাহে ৰোধ হৈ যাব আ যাৰ মানে হ্ৰাস পাব যাৰ ফলত মানে আমাৰ যিটো নতুন প্ৰজন্ম আছে বা আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোকে মানে এটা বিশুদ্ধ বঁটা লব পাৰিব।
হয় ঠিকে কৈছে আৰু পৰিৱেশৰ সেইখিনিয়ে ভাৰাসাম্য ভাবে মানে মানৱ সমাজে সন্তুলিত কৰি চলাই ল'ব লাগিব।
হয় ঠিকেই কৈছা বাৰু আজি তোমাৰ কথা আজি মোৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল অলপ ভালো লাগিল।
হয় হয়, বাকী আকৌ এদিন আলোচনা
হয় দিয়া ধন্যবাদ।